অ শুনিছো শুনিছো
শুনিছো মই শুনিছো অ ভালনে মোৰ ভালে অ আছো বাৰু ভালেই ভালে কি কৰি আছা।
এ কি কৰি আছা মানে এই শুই উঠিছোহে মই এতিয়া
অ আজি দেৰি দেখুন ইমান দেৰি যে অ নামঘৰত অ অ
অ তাকে মানে মই ভাও লৈছিলোঁ
অ তাকে টোপনি টোপনি। অ অ মই মোবাইলত পাইছিলো মানে ষ্টেটাচ সেই ন এই কিবা নি সিংহময় পাতিছিলে ন ভাওনা তুমি কি লৈছিলা না নাৱত গৈছিলে নি বা অ নহয় মই পাইছিলো অ মই চাইছিলো সেইকাৰণে দেখিছো যে মই ইমান হেৰি কৰা নাই স সেইকাৰণে অ অ নাই এই একো নাই একো নাই ম মোৰ মানে কি হ'ল এই টোপনি খতি মোৰ মানে- মই দিনত আহো কলেজৰ পৰা অহা দেৰি যে আহি তোমাৰ টিউচন কৰো দিনতো অক ভাগৰ লাগে যে সেইকাৰণে ৰাতি সোনকালে শুই দিও আৰু মোৰ টোপনি খটি কৰিলে অৱস্থাটো বেয়া হব মানে তেনেকুৱা অৱস্থাত আৰু আৰু- অ, আৰু ভাওনা চাইছোৱয়ে বাৰু তোমালোকৰ মই ভালে হৈছে বাৰু দেখিছো ভিডিঅ' চিডিও ভালে হৈছে ভাওনা বাকি সেই ভাওনা চাওনা লগত জড়িত থাকিব লাগে আৰু মোৰ
অ! আচল ভাল ভ ভাওনা লগত। আচলতে জড়িত থাকিবও লাগে।
হয় হয়, ভাল মই তোমাৰ হে এই ছেভেনটৰ পৰা মানে ছিক্স ছেভেন এ পৰা মোৰ ভাগৰ আমাৰ গাঁৱত মানে আমি ইয়াত নাছিলো ন, আমি আমি তোমাৰ। টাউনত আছিলো তাৰপা। ইয়ালে যেতিয়া আহিলো, ইয়ালৈ আহিলো গাঁৱলে তেতিয়া মানে মই তোমাৰ এই ভাওনা চাওনা বিলাকৰ মাজত মই ম মোৰ মানে। মই তেতিয়া অলপ। ইণ্টাৰেষ্ট আহি গ'ল মানে, আৰু আমাৰ গাঁৱতে তাতে শিকোৱা হেৰিও আছে ন, গুৰুকেইজনো আছে। তাৰপিছত তোমাৰ, ভাওনা গায়ন বায়ন তোমালোকৰ লগত গাইছোৱে ন তেতিয়া গান বাইন গাইছো অ ভ অ, সেইটো। অ, সেইটে বহুত কথা জানিব পাৰি ন বহুত কথা জানিব পাৰি আধয়াত আধ্যয়াত উ।
খালি ভাওনা চাওনাাবিললাক অকমান খুব কমেই দেখা যায় হয় নহয় বাৰু? অ মানে কি হয় মানে
আমি য ভ লোক আমি য ভ আমাৰ ভ পচ হয় হয়, নিশ্চয় নিশ্চয়, এতিয়া এতিয়া এতিয়াতো চোৱা হৈছে ন তেনে এতিয়া অ অকল কেইজনমানৰ বাদে আজ কালি ভাওনা চাওনা ৰাতি নাই মানুহ বিলাকৰ অকল নিজৰ নিজৰ সেইয়া লগত এতিয়া চাগে তোমালোকে কালি এটা কথা কথা উপলব্ধি কৰিছে চাগে এনে মই তোমালোকৰ গাঁৱৰ মানুহৰ সেইটো কেনেকুৱা গম নাপাওঁ কিন্তু ভাওনা তোমাৰ- খুব বেছি বাৰটা খুব বেছি চাৰে বাৰটা এটালৈকে মানুহ থাকে, তাৰ পৰা মানুহ একদম নিজৰ গ়াগহি সকল আ আয়ু য মানে একেবাৰে সম্পাদক থাকিব ভালকেওঁ দীয়া মানুহকেইটা থাকিব আৰু বাকী মানুহ বিলাকৰ পৰা আজিকালি মানে একদম নিজৰ হিৰৰ লগত আগত। মানুহবিলাকে ভাওনা চাল সম্পূৰ্ণ কৰি চাই যায়, হয় নাই বাৰু আজিকালি মানুহবিলাকৰ আজিকালি মানুহবিলাকৰ সেইটো নাইকিয়া হৈছে মানে সেই। অঁ, কমি গৈছে অঁ আৰু এনেকুৱা হলেতোতো নহ'ব কাৰণ ভানীয় সংস্কৃতি ইমান চহকী সংস্কৃতি। আমিতো এনেকে শিক নোৱাৰো, আৰু আচলতে কি হৈছে ভাওনাটো মানে কেইটামান মানুহে ধৰি ৰাখি আছে সমাজত। অঁ। এইটো স্পেচিয়েল অ'কেজনতহে পতা হয়, তোমাৰ বিশেষ হেৰিয়ত এতিয়া ধৰা, তোমালোকৰ যেনেকৈ বসবাহত পতা। আকৌ অঁ, কোনোবাই ধৰা কোনোবাই আগ কৰিলেহে পাতিব এনেততো বছৰেকত তেনেকে ভাওঁনা নাপাতি। তেনেকে নহঁ।
হয় এ আচলতে মানে কি গম পাইছা নাই এতিয়া মানে মানুহে এনেদৰে মানে আহ কিবা সবাহে চবাহে মানে খুব
অহ নাপাতে- নাপাতে -নাপাতে
বৰসবাহ পাতে কিন্তু ৰাতিলৈ ভাওনাটো নকৰে আকৌ ভাওনাখন নাপাতে মানে ভা- ভাওঁনা কেতিয়া পাতে গম পাইছা নে নাই।
হা অ-অ-অ -অ-অ হয়- -হয় সিয় হয় সেইটো কিন্তু সেইটো কিন্তু বেয়া কথা হয়-হয় এইটো হেই আকৌ-আকৌ তোমাৰ কি হৈছে ভাওঁনা বিলাক মানুহে আজিকালি অপগ্ৰংস কৰি পেলাইছে নহয় গম পাইছা নে নাই অহ নিশ্চয়-নিশ্চয়। অহ যোনটো মূল ৰূপ মূল ৰূপটো গৈ- গৈ ক'বাতে থাকেগে নিজে- নিজে- নিজে- নিজে গোটেই বস্তুটো ডাইৰেকচন কৰিবলৈ লৈ পৰিচালনা কৰিবলৈ লৈ গৈ সম্পূৰ্ণ বিষয়ৰ পা ফালৰি কাটি গুচি আহে অহ -অহ গম পাইছে নাই দেখা পোৱা যায় আকৌ- আকৌ কিছুমানে নিয়ম নীতি শৃংখলা বনাব সেইটো বেলেগ কথা সেইটো অহ- অহ। প্ৰতিযোগিতাত বাৰু বেলেগ কথা প্ৰতিযোগিতাত দেখুৱা -দেখুৱাব লাগিব কিন্তু মই তোমাৰ এনেকুৱা দেখিছো নহয় তোমাৰ বহাৰত বহুত আজিকালি মানে মূৰত পাক নমোৱা -নমোৱাতেও দুহাত গীত গোৱা দেখিছো মই মানে গম পাইছা নাই অহ। অহ-অহ আকৌ বেয়া বস্তু খায় মই বহুত দেখিছো অহ বেয়া বস্তু তাৰ মাজত মাজ লৈ আনে ভাওঁনা আহ হেৰিওৰ মাজলৈ লৈ আনে মানে সংস্কৃতিতটো একদম অপভংশ ফালেও গৈছে মানে ধৰি থকাসকলৰ ভিতৰত কিয়নো তেনেকুৱা লোকো আছে কিছুমানে বেহা বেপাৰ অকল বেহা বিপনী যোনতো কলা এই হেৰিয়ৰ কথাটো জলা কম্লিকেশনৰ কথাটো কলা। সেইটোতো বেহা বেপাৰ বেহা বেপাৰ নিচিনা হল ন
হয়-হয- হয় তাৰ লগতে আৰু এটা কথা কবলৈ বিচাৰিছো কি গম আছা নাই এই এতিয়া যে মানে মানে স্থায়ি কে নহয় অস্থায়ী কে মানে যিবিলাক ভাওঁনা কৰ'বাত পাতে মানে মানে বাহিৰত তো
অহ অহ
সেই ভাওনা সময়ত তোমাৰ অহ এনেকে তাতে থাকে ন কিন্তু কেতিয়াবা কি হয় কিছুমানে মানে অহ তোমাৰ ষ্টেজৰ লগত আচলতে কিছুমান লাগি থাকে কিছুমান দেই সকলো নহয় কিন্তু চাবাচোন কেতিয়াবা আকৌ কিছুমানে জোতা চোতা পিন্ধি স
অহ অ- অ-অ-অ -অ-অ। এইটো আচলতে অতি ভুল ধাৰণা গম পাইচা নে নাই মানে অ- অ জোতা চুতা পিন্ধি এনেকে সোমাই যায় যে সেইটো সেইটো হয়- -হয় -হয় নিশ্চয় নিশ্চয় চোৱা, এইখন থাপ থাপনাখনৰ আমাৰ মানত আমাৰ হেৰিয়ত কিমান হেৰিয়ৰ। উপস্থি গতিকে সেই ক্ষেত্ৰত একদম সেই-সেই ভাগ স্থান একেবাৰে সুকীয়া হ'ব লাগে অহ সুকীয়া হ'ব লাগে সে অস্থায়ীভাৱে- অস্থায়ীভাৱে কওক বা স্থায়ী ভাবে কক। একদম সুকীয়া হ'ব লাগে নীতি নিয়মৰ মাজেৰে কৰিব লাগে কাৰণ এইখিনি দুখ- দুখ- দুচ মানে দুখ লাগিব বা পাপ লাগিব বুলি নহয় হয় সেইখিনিয়ে আমি আমাৰ নিজৰ সংস্কৃতি পৰম্পৰা বা অ হয় হয় হয় আমাৰ ধৰ্মৰ প্ৰতি দেখা আমাৰ সেইটো মান মৰ্য্যদা আৰু মই কৈছোৱে যে সংস্কৃতিৰ ক্ষেত্ৰত যেতিয়া কিনা বেচাৰ কথাটো আহিব নহয় তেতিয়া সংস্কৃতি কিন্তু একদম, বিপদো বিপদৰ দিশ কে গতিব নাছানে কথাটো তেনে তেনেকুৱাই কথাবিলাক মই কৈছোৱেই আজিকালি ল'ৰা ছোৱালীয়ে সংস্কৃতিৰ ক্ষেত্ৰত তোমাৰ আজি ল'ৰা ছোৱালীয়ে বৰগীত চিনি নাপাই ভালকে বৰগীত কিতাপত অন্তৰ্ভুক্ত কৰিবলগীয়া আছে নাইন টেন তোমাৰ কিহৰ পৰা আছে ছেভেন মানৰ পৰা আছে নেকি? হয় চে ছেভেনৰ পৰা একেবাৰে টুৱেলভলৈ একে বল আছে বৰগীতৰ বিষয়ে বৰগীত কাক বোলে সেইবিলাক আছে আহ যিজনে বৰগীত গায়ে পোৱা নাই বৰগীতৰ ৰাগ তাল মান নাজানে সেই গৰাকীয়ে বৰ বৰগীতৰ বিষয়ে যি মুখস্থ কৰি পৰীক্ষাত লিখি শিক্ষাটো তুমি কিমান যুক্তিসংগত বুলি আহিছা বাৰু হয় নে বাৰু
হয় হয় সেইটো আচলতে যুক্তি নহয় আ
হয় হয়। হয়।
এজন মানুহে অ এজন অ মানুহে, আচলতে সেই বৰগীতৰ বিষয়ে আচলতে সম্পূৰ্ণ জ্ঞানটো আচলতে আহৰণ কৰিব লাগে।
লাগিব হয় জানিব লাগিব। শিকিব লাগে সেইটোৱে টো মই সেইটো কথাই কব গৈছো যে বৰগীতটো যি বৰগীতৰ মানে প্ৰসংগ নাজানে যে কেনেকে গাব লাগে ৰাগ মানে কি বৰগীতত পদ মানে কি ধুং মানে কি সেইটো কথা গম নাপালে তুমি তাৰ বিষয়ে মুখস্থ কৰি এটা কৰিলোতো প্ৰেক্টিকেল কথাটো গমেই নাপাবা ন বৰগীতৰ অৰ্থটো গ থাকিলে তাৰ ভিতৰ কি আছে বৰগীতত কি?
হয় হয় এই তাৰ লগতে আৰু এটা কথা মানে শুনিবা মানে মই কবলৈ বিচাৰিছো হা এ মানে চাবা দেই মানে মই সেইটো ভুল বা শুদ্ধ বুলি কবলৈ যোৱা নাই কিন্তু এনে দেখা,
অ চুৰিয়া হয় হয় অ শাস্ত হয় সেইটো সেইটো সেইটো শাস্ত পুৰা পৰিধান কৰি পৰিবেশন কৰিব লাগিব। সাজপাৰতহে আমি সেই বৰগীত পৰিধান কৰোঁ কিন্তু আচলতে এতিয়া যে হম বৰ্তমান আমাৰ যি পাঠ্যপুথিত হা হা পাঠ্যপুথিত আচলতে যেতিয়া বৰগীতটোত তাত অন্তৰ্ভুক্ত কৰিছে অ তেতিয়াতো আমি,
বৰগীতটো তোমাৰ, আমি নিশ্চয়
পিন্ধি আমি পৰিধান কৰিছোঁ, অ অ অ, মানে আমি বৰগীতটো গাইছোঁ সাজপাৰ নাই, অ অ হয় হয় হয়, আচলতে কিমান মানে ভাল বুলি ভাবিছা অ অ অ অ সেইটো সেইটো চোৱা দেই কথাটো। এতিয়া, তেওঁলোক কে তেওঁলোকৰ এটা মোৰ মতে অনুসৰি অ বিদ্যালয়ত যেতিয়া সেই পাঠটো পঢ়োৱা হয় ন, তেতিয়া তেতিয়া এটা নিৰ্দিষ্ট পৰিৱেশত সেই বস্তুটোৰ বিষয়ে বুজাব লাগে মোৰ অনুসৰি, কিন্তু তেওঁলোকে সেইটো সুবিধা কৰিবলৈ কৈ কি কৰিছে গম গম পোৱা নাই, বৰগীতটোক কবিতা হিচাপে দিছে। কিন্তু বৰগীতটো আচলতে কবিতা হয় জানো, সেই প্ৰসংগটো আহিব, হয় কবিতা হিচাপে অন্তৰ্ভুক্ত কৰিছে হ কবিতা হিচাপে অন্তৰ্ভুক্ত কোনটো হিচাপত কবিতা হিচাপে অন্তৰ্ভুক্ত কৰিছে। আৰু যদি বৰগীত হিচাপে কৈছে তেনেহলে বৰগীতক সঠিক মান ৰাখিব লাগিব সেইখিনি ক্ষেত্ৰত মই, বাৰু মই কৈছো যুক্তিসংগত নহয়। যদিও কৈছে তেওঁলোকে এটা নিৰ্দিষ্ট হেত, ছাত্ৰ ছাত্ৰীসমূক ব্যৱসায়িক শপত দিব লাগে তাকে
আৰু এতিয়া ভাত পানী খালা নে? তাকে ভাত পানী খোৱা নাই, খামহে খাম বুলি ভাবি আছো। ত' মানে কি হয়, মই উঠিছোহে এতিয়া।
অ তাকে তাকে, অ অ, অ অ অ অ অ তাকে বাৰু এতিয়া ধুনীয়াকে মুখ হাত ধুই ফ্ৰেছ হৈ ভাত পানী খুৱাও তেনেহলে ন, টোপনি ক্ষতিটো হেৰি কৰা বেছি টোপনি ক্ষতি ন বাৰু হ'ব ৰাখিছোঁ দেই আজিলৈ।
অ বাৰু বাৰু হ'ব দিয়া।